হলং
অ কি খবৰ
অ ভালেই তোমাৰ অ কিবা খালা
মই খালো তুমি
মইও খালো
অ কি কৰি আছিলা
অ এনে আছিলো এই হেৰি ইনষ্টা চাই আছিলো তুমি কি কৰি আছা
মইও ইনষ্টা চাই আছিলো
উম উম
আজিকালি বহুত এনেকা হেৰি ইনষ্টা ইনফ্লুৱেনচাৰ ওলাইছে ন সৰু মানে সৰু পোৱালিও ডাঙৰ মানুহ বহুত আজিকালি ভাল হৈ গৈছে হেৰি তাপা?
উম, কণ্টেন ক্ৰিয়েচনটো মানে, অ'! সেইটোৱে কণ্টেন টিউচন কৰি পেলাই বহুত ভালেই হৈছে সিহঁতি, পইচাৰ কাৰনে। আজিকালিটো, বহুত সৰু, সৰু পোৱালি খিনিও কণ্টেণ্ট -ক্ৰিয়েটৰ্চ বনি আছে।
উম!
আৰু ভাল, ভালে মানে, আৰ্ণ কৰে আৰু হেৰি সিহঁতে টিআৰ পায় ধুনীয়া, ধুনীয়া!
আৰামছে সিহঁতৰ, সিহঁতৰ ব্ৰেইন প্ৰমোচনতে ভাল, ভাল আৰ্নিং হৈ যায়।
অ'! সেইটোৱে।
কাপোৰ
কাপোৰ পাই, মানে, পইচা নাপালেও সিহঁতি মানে, এনেকুৱা কাপোৰ চাপোৰ অ'! বস্তু খিনি পাই যায় ন'। বস্তু খিনি পোৱাতো মানে, বহুত সিহঁত হেৰি হৈ যায়।
আৰু ইমান বেছি ফ'ল'ৱাৰ্ছো নালাগে অকমান মানে ছিক্স কে ছেভেন কে এনেকামান হৈ গ'লেও হৈ যায়।
চিক্স কে, ছেভেন কে ন হ'লেও হ'ল। ওৱান টু ওৱান কে, টু কে পৰা মানে, পোৱা ষ্টাৰ্ট হৈ যায় আৰু
অ'! খালি অলপমান উম!
অডিয়েন্সতো আৰু নিজে ক্ৰিয়েট কৰিব লাগে আৰু পিছত লাহে, লাহে। ব্ৰেণ্ডজে, কিছুমান ব্ৰেণ্ডজে, ফৰ্মচ ফিল্লাপ কৰা হয়। সেইখন মানে, সিহঁতি মেইনলি হেৰি ফ'ল'ৱাৰ্ছ খিনি চাই। পিছত
একাউণ্টটো, চাই একাউণ্টটো চাই চাগে অলপমান?
অ'! একাউণ্টটো চাই। কিন্তু, গোটেইখিনি ব্ৰেণ্ডজে নাচায় আৰু। একাউন্টটো ত' চাবই অবিয়াছলী মানে।
চং বিলাকো প্ৰমোট কৰিব দিয়ে নহয়। ওৱান থাউজেণ্ড ফিফটিন হাণ্ড্ৰেড এনেকৈ দিয়ে। এটা ৰীল বনালে মানে।
অ'! অ'! সেইটোৱে। আজিকালি, কেৰিয়াৰ অপচন বহুত আহি গৈছে মানে, এনেকা ৰাইট ৰেচৰ পৰা দূৰ যাবলৈ যেনেকা মানে, এতিয়া ক'ম্পিটেটিভ এক্সামছ, কম্পিটিছন এইবোৰত বহুত আছে। কিন্তু
বহুত আছে অ'!
তোমাৰতো মানে অ'! লাহে লাহে মানে, বহুত মানুহ সোমাই আছে ন'।
উম! যদি ভাল মানে, তুমি কিবা এটা বস্তুত হেৰি বনোৱা লাহে লাহে সেইটোৱে গ্ৰথ হৈ যায়। খালি মানে অকমান ডেইলি হেৰি কৰিব লাগিব আৰু লাগি থাকিব লাগিব। উম!
তুমিও কৰা নেকি অলপ চলপ
নাই মই নক সৰু মানে মোৰ লগৰ কেইজনমান আছে যোনে কৰে আৰু
মোৰ আছে লগৰ মানে মানে লগৰ নহয় বা দুজনী মান সিহঁতেও ভালে আৰ্ন কৰে আৰু চং টং প্ৰমোট কৰিব দিয়ে বাকী এনেকুৱা ফেচৱাছ ফেচৱাছ হওক কাপোৰ হওক বেগ চেকৰ পৰা আদি কৰি মানে এইখিনি অকণমান ইজি ইজি নহয় মানে অকণমান পাৰি আৰু নিজে কৰি পেলাই ভাল যদি ফোন এটা হয় অকমান
অ সেইটোয়ে আৰু ফোনটো মানে নিট হৈ গৈছে আৰু
বৰ
অ কণ্ডমিকন মানে এটা হ বস্ত নহয় আৰু মানেৰ ত যেনেকে ট্ৰেভেল কনটেন ক্ৰিয়েটাৰ থাকে বহুতোপা মানে অ
বিছনা
অ ফুড কণ্টেন ক্ৰিয়েটৰ থ কে
ইজিও হৈ যায় বহুত বস্তু
উম
ময়ও তাকে ভাবিছো কৰো বুলি অলপ মই মানে ভিডিঅ' চিটত দি দি থাকো এনেই এনেই অকমান অ অকমান আৰু শৰ্টছবোৰ ক'বাত যোৱা এ এডট কৰি পেলাই এইবিলাক
অ ভাল হয় কনটেনতো মানে বহুত ভাল হেৰি হয় বাকি এনে হেৰি কি ভাবিছা কেৰীয়াৰৰ কাৰণে
মইটো এনেকে যামৰ কাৰণে ভাবি আছোঁ এ্জাম বী
উম আজি কালি জব কালচাৰটো বহুত মানে ৱৰ্ড কালচাৰটো বহুত টক্সিক হৈ গৈছে ন মানে যোন যোন মানে ভাই পজিচনত থাকে সিহঁতি এনেকুৱা দমিনিত কৰিব চাও নিশ্চয় থাক। থাকে আৰু ফুত থক্সিক হৈ গৈছেটো এটো মানে ইনকাম কম্পিটিচন বহুত ন সেইকাৰণে মানে যোনখিনিয়ে পায় সেইখিনিয়ে মানে বেছি সেই কৰে।
অ
একচুৱেলি কেৰিয়াৰ অপচনো আছে নহয়। বহুত মানে যদি ভাল কে কিবা এটা বস্তুত কৰা আৰু অকল জব বুলিয়ে নহয় কম্পিটিটিভ মানে কম্পিটিটিভ এক এক্সযাম বেলাক জব বুলিও নহয় আৰু বহুত কিবা কিবি আছে।
অ অ সেইটোয়ে আছে বহুত খিনি আছে। আৰু আজি কালিতো এ য়াই বহুত ভাল। লব পাৰি আৰু এ য়াই আছে আৰু এয়াই বহুত ক্ষেত্ৰত বহুত ভালো হয় আৰু বহুত ক্ষেত্ৰত বহুত হেৰিও হয়। কি এই সেয়ে আৰু ভাল নহয় নিচিনা আৰু
ইস্কিল ডেভলপ কৰিব পাৰি। আজি কালিটো বেচি ইস্ককিলে চাই
অ আজিকালি কিন্তু চবতে স্কিলচে লাগে। স্কিল নহলে একো নাই।
স্কিল মেইন হৈ গৈছে আজিকালি আফ তোমাৰ ডিগ্ৰীতকে
ডিগ্ৰীতটো মানে আজিকালিটো সিমান ডিগ্ৰী কৰি পেলাইও হলে এনেকে এনে বহি থাকে। জব চব নাপায়, ত তাৰ কাৰণে এনেকা হেৰি লাগে আৰু। না স্কিলচ ডেভলপ কৰিলে বেছ- ভাল হয় আৰু এ সেইটো মানে এইটো নহয় কি মানে মানুহে ডিগ্ৰী লব নালাগে বা ডিগ্ৰী কৰি একো কৰিব নোৱাৰে, ডিগ্ৰী কৰি পেলায়ও বহুত মানুহ কৰে। কিন্তু মানে আজিকালি কি হৈছে কি এতিয়া আজিকালি হেৰি স্কিলছৰ ওপৰত বেছি হৈ গৈছে ন হয় সেইকাৰণে
আ আজিকালি মানে বস্তুতটো বেলেগ হৈ গৈছে,
অঁ আগত। কে! আগতকে মানে বহুত বেছি বেলেগ হৈ গৈছে, আগতে মানে অ হেৰি ডিগ্ৰী লৈ পেলাই মানুহে ভালকে জব পাই যায়, কিন্তু আজিকালি সেইটো দি। লৈ পেলাই মানে জবৰ কাৰণে যাবলৈ আঁ তোমাৰ তাত মানে ভাল নাই তেতিয়ালৈকে মানে যাব নোৱাৰে আৰু ভাল এটা যবৰ কাৰণে যদি স্কিল আছে তেতিয়া মানে যাব পাৰি আৰু ধুনিয়া কে কে স্কিল আৰু চবকে এক্সপিৰিয়েন্ঞ্চ লাগে চব। বস্তুত কিন্তু প্ৰথমতে কোনো ল'বলৈ নিবিচাৰে।
সেইটোয়ে কেনেকুৱা। প্ৰথমতে এক্সপিৰিয়েঞ্চ হেৰি কৰিব লাগে দুবছৰ তিনিবছৰ চব চব। বেলেগ বেলেগ বস্তু ট্ৰাইৱ কৰি কিনে তেতিয়া মানে!
অঁ আৰু স্কিল ডেভলপ কৰাটোতো বহুত ইম্পৰ্টেন্ট হয়। আৰু মানে এনেকে ইন্টাৰশিপ কৰিব লাগে।
অঁ
জোনটো গোটেই বহুত হেল্প হয় আৰু
বাকী এতিয়া তুমি কি কৰিম বুলি ভাবিছা? তোমাৰটো, তোমাৰ তুমি এতিয়া অঁ কি মানে কিমান হেৰি কৰিলা।
এ মানে জাষ্ট টুয়েল্ভ পাছ কৰিছো ত' তাৰ কাৰণে মইয়ো হে নিজৰ কেৰিয়াৰৰ কাৰণে বহুত ভাবিব লগা হৈছিল এডমিশন কৰিব ষ্টাৰ্ট হৈছে আৰু। এডমিচনছাগে আছে।
উম।
তেনেকে আহ আছে আৰু এতিয়া কৰি আছো চাওঁ। কি হয় অঁ চাওঁ অ্ পিছো কুকিঙৰ পাথত যাওঁ বুলি
অঁ তুমি এইবাৰ অলপমান- ৰিচাৰ্জ কৰি ল'ব পাৰা ৰিচাৰ্জ।
অঁ সেইটোয়ে। মই, মই মানে কুকিং ভাল পাওঁ। ত' ডেচুয়াই কুকিংঙৰ পাৰ্টটো মানে বিচাৰিছো। সেইটো পাঠত যাওঁ। যোন- টো পাৰ্ট ভাল লাগে সেইটো পাৰ্টত- বেছি সাৰপ হয় ন।
উম' বেটাৰ কলেজ বোৰ চাব পাৰা।
অঁ অঁ তাৰ কাৰণেদি ইউটিউবৰ পৰা হেল্প পায়- থাকিম। কি কলেজেছ ক'ত, ক'ত কি, কি কৰিব লাগে।
কি, কি আছে আজি কালিতো পাইয়ে যাই-
ইউটিউব, ইনষ্টাগ্ৰাম চবতে পাইে যায়। আৰু চব কলেজৰে কিছুমান অঁ চব কলেজৰে কন্টেনাৰ- থাকেই। কিছুমান আনতকৈ বেছি কলেজৰ থাকে আৰু। ত' তাৰ পৰা মানুহৰ- খিনিৰ পৰা হেল্প পাই যায়।
অঁ
মানে মোৰতো - এতিয়া মানে মই যোনখিনি কলেজেছ দেখিছো। তাৰ মানে ফ্ৰীটেছ দেখি পেলাই মোৰো হেল্প হৈছে আৰু। কি এনেই- এনেকোৱা হৈ গ'ল টো। সেইখিনি গম পায় আৰু কেনেকোৱা হয়।
অঁ
পাৰি, পাৰি। আজি-কালি বহুত বস্তুৰ পৰা হেল্প ল'ব- পাৰি।
অঁ যেনেকে মানে হেৰি বাঢ়ি আছে তেনেকে কম্পিটিচনো বাঢ়ি আছে আৰু।
আজি-কালি আগৰ নিচিনা নহয় আৰু।
অঁহ
মইওঁ তাকে ভাবিছো কি কৰো কি নাই অলপমান চাই আছো তাকে।
অঁ তুমি কি কয় অনলাইন চাব পাৰা এসোপা বস্তু। পাব পাৰা এডভাইছত তুমি।
কালিটো কিছুমান এপো ওলাইছে। য'ত নিজৰ ডিগ্ৰী- চিগ্ৰী দি কিনে তুমি ডাইৰেক্ট এইচ, আৰৰ লগত কন্টেক্ট কৰিব পাৰা। তা'তে অনলাইন ইন্টাৰভিউ হৈ- যায়। এপ, এপ বোৰ আছে। ভাল, ভাল মানে চেলাৰী পাই- যায় আৰু। ভাল চেলাৰিয়ে পাই যায়। যদি অকণমান মানে স্কিলটো থাকিব লাগে। এক্সপিৰিয়েঞ্চ থাকিব লাগে। পাই যায়
উম। উম।
বিচাৰিব লাগে আৰু
উম বিচৰাটোৱয়ে মেইন ন বিচাৰিব জানিব লাগে আৰু বিচাৰিব বহুত লাগে মানে বিচাৰিব পাৰিলে বহুত ভাল আৰু বিচাৰিব জানিবও লাগে আৰু কেনেকে ক আছে সেইখিনি
অঁ তাকে
ত এ ঠিকে আছে দিয়া হব।